হেল্ল'!
হেল্ল'!
শুনিছা?
হেল্ল'!
শুনিছা?
অ অ শুনিছো, তুমি শুনিছা নাই? হেল্ল'! হেল্ল'! কি হল হেল্ল'!
শুনিছা?
অ মই শুনিছো, তুমি শুনিছানে?
অ' শুনিছো, শুনিছো, কোৱা কোৱা কোৱা
অ' কোৱা কি কৰিছা?
এ এনেই বঢ়ি আছো ৰবা যিমান গৰম লাগিছে বাপৰেবাপ
অ এইকেইদিন বহুত গৰম পৰিছে।
উম, তাকেই গৰমতে ফেন তলত বহি আছো ৰবা ঠাণ্ডা খাই পেলাই তুমি কি কৰা, গৰম লাগিলে ঠাণ্ডা খোৱা নেকি?
ঠাণ্ডা মানে সেনেকে ঠাণ্ডা নাখাও বাৰু। কিন্তু অলপ অলপতো ঠাণ্ডা খাব লাগিবই।
এই বেছি ঠাণ্ডা খালে আকৌ জ্বৰো উঠি জানো ভয়ো লাগে।
এই তাকে আজিকালি বেছি এই চব জোগাত এচি, বেছিকে এচিৰ তলত থাকি থাকিলেও গা বেয়া হব, অৱস্থা কাহ কাহিল হৈ যায় মানে।
এ এচিৰ ৰুমত থাকিল আকৌ ওলাই আহিলা আকৌ যিহে তোহে গৰম লাগে গাতো।
অ একদম গাটো এনেকুৱা লাগে পুৰিয়ে গৈছে যেন
উম, মই ইফালে ঠাণ্ডা খালে অকমান জ্বৰ উঠে। ইমানে ঠাণ্ডা খালে মোৰ জ্বৰো উঠি যায় বোলো
অ সেইটোতো আছে বাৰু
চবফালে শেষেই নহয় বলো তাকে আমাৰ সেই শ্বিলঙৰ মানুহখিনি খুবেই ভাল হৈছে ৰ'বা ঠাণ্ডা জাগা পায় সিহত
অ' কিন্তু সিহঁতৰ নিজৰ নিজৰ কষ্ট আছে ন।
অ' সেইটো হয় বাৰু ক'ব গলে। এইএ ন আমাৰ আগতে এইখিনি তোমাৰ ঠাণ্ডাই আছিলে জানা। এই মানুহ বিলাকে গছ চছ কাটি, বিল্ডিং চিলডিং বনাই, এ উৎপাত কৰি দিলে, একদম মানে আমাৰ ঠাণ্ডাতো নোহোৱা হৈ গ'ল মানে মাহতে কয় আগতে ইমান বৰষুণ দিছিল আমাৰ ইয়াত ঠাণ্ডা একদম বোলে মানে তোমাৰ থাৰ্টি ডিগ্ৰীৰ ওপৰত নাযায় তিচ ডিগ্ৰীৰ ওপৰত কমতে থাকে, পঁচিশ সাতাইশ ইমানহে। আজিকালিতো ফৰ্টি ফাইভ, পঞ্চাশ মানো গুচি যায় কিছুমান জাগাত
অ সেইটো হয় আজিকালি মানে এই কেচটো কথাটো কি হৈছে আগৰ দিনত মানে গছ গছনি ভালে খিনিয়ে আছিলে বা সিমান সেয়া পালিউচন নহৈছিলে আজি আজিকালিতোতো নকওঁৱে আৰু গছ- গছনি নামেই নাই ইয়াতে সেইবাবে সবে এয়া হৈ আছে আৰু।
ক'ত বা ঠাণ্ডা পাম ইমান গৰম চাই ল'বলৈ জাগা এদুখৰো নাই আৰু ইমান গাড়ী বিলাকৰ এই গাড়ী হওক বা তোমাৰ এচিয়ে হওক বিলাকৰ হিট এটা ওলাই ন গৰম এটা সেই গৰমটো বায়ু। গুচি যায় বায়ুতটো গৰম হৈ থাকে ন তেতিয়া। আৰু তাতে আমাৰ জ জলবায়ুটো সেমেকা। একদম মানে তোমাৰ পুৰা একদম খুকুত মাৰা টাইপ হৈ যায় তাৰমানে
সেইটো হয় বাৰু
আৰু তোমাৰ এইটো গৰমটো সজ্য নকৰিলেও মানে তুমি যদি ঘপকে ঠাণ্ডা এটা খাই দিয়া তোমাৰ আকৌ জ্বৰ হৈ যাব
অ সেইটো হয় কিন্তু মানে গ এতিয়া আমি বাহিৰত ওলাই গলে আমাৰতো গৰম লাগি আহে ন ঘৰ সোমালে। তেতিয়াতো ঠাশুাত আহিয়ে ঠাণ্ডা খোৱা যায় সেই ঠাণ্ডা খুৱোৱা গলে তেতিয়া কথাতটো আৰু বেয়া হৈ যায়।
অ সেইকাৰণে আহি পেলাই মানে তুমি বহি অলপ দেৰি উশাহ- চোশাহ লৈ ন নমেল মানে তোমাৰ কুহুমীয়া কুহুমীয়া নকয় মানে তোমাৰ ধৰা ৰুম টেম্পেচাৰত মানে পানী খাই অলপ বহি পেলাইহে খাব লাগে মানে গৰমে, গৰমে। খালি জ্বৰ হৈ যায় ত মানে।
সেইটো হয় বাৰু। কিন্তু এতিয়া ইমান আৰু মাথাত নাথাকে ন
অ সেইটো হয় দিয়াচোন বাৰু বহুতে আহি পেলাই আৰু ঘপক পপকে খাই দিয়ে আৰু, নোৱাৰিলে নো কি কৰিবা যিহে, সটোহে গৰম পৰিছে তোমাৰ, বৰষুণটো নাহেই তোমাৰ মানুহ ঠাণ্ডা নাখালেও বোলো কেনেকে চলিব।
সেইটো হয় কিন্তু এতিয়া আমি যদি একদম গৰমত আহি খাই দিওঁ তেতিয়াওতো কথাটো বেয়াই হৈ যায়
অথচ সেইটোৰ কাৰণে, সেতোৰ কাৰণে গাটো আজিকালি বেয়া হয় ইমান বেছি মানুহৰ জ্বৰ কাহ চৰ্দি চব
আৰু ভাত খাবও মন নাযায় ইমান গৰমত কিনো খাবা
সেইটো হয়।
তুমি এনেই কি কৰা গৰম লাগিলে, কি খোৱা ঘৰত গ বনাই খোৱা নে কিনি আন?
মানে মানে।
মানে ধৰা মই যেনেকে নেমু চৰ্বত বনাই খাও কেতিয়াবা একো ন
অ অ মোৰ আচলতে মোৰ আচলতে মানে এনেতো নেমুচ। চৰ্বত আমি বনাই খাওঁ কেতিয়াবা নহয় বা কেতিয়াবা। কিন্তু মোৰ আজিলৈকে কি হয় মোৰ দেউতাই মানে জুচটো চানি থৈ দিয়ে গৰমৰ দিন কেইটাত মানে তেওঁ খাই ন ত তেওঁ খোৱা হিচাপে মানে মোক। কাৰণে মানে আনাই যায় আৰু আৰু মানে তেওঁ মানে একদম সেই অ দুই লিটাৰৰ বটল এটা আহে নেকি চবতে ডাঙৰটো সেইটো আ নাই মানে। জুচৰ জুচ বা কল্ড ড্ৰিংকৰ ত' সেইটো থাকেই প্ৰায় মানে আৰু নহয়বা মই আইচ আনি থৈ দিওঁ ত সেনেকে থাকে। তাৰে বাহিৰে আমি ন আমাৰ ঘৰত আম আছে বা আম আনে প্ৰায়। এতিয়া আম হৈছে বাৰু এনে আম আনিছিলে আগতে ত সেই আম খাই দিওঁ কে কেতিয়াবা নহ'লে কঠল আনে কঠল খাওঁ মানে সেনেকে ফ্ৰুট টাইপ খাওঁ আৰু ঠাণ্ডা কৰি পিনে।
এই গৰমত কঠা‍ঁল খাব পাৰা আৰু দেই মই আৰু নোৱাৰো সে একদম। অ তোমাৰটো। কি কম আমাৰ এই বেছি মানে মোৰ সেই হৈ বেয়া লাগে। ল'ৰা-ছোৱালীবলাকৰ কাৰণে ত পিছত ইমান গৰমত থাকে।
অ সেইটোতো বেয়া লাগে স্কুলৰ খিনিৰ কাৰণে।
উম। কিবা যোগা চোগা কৰিব লাগে চৰকাৰীয়ে হওক বা বেচৰকাৰীয়ে হওক। আৰু দুগাৰ চোগাৰটো। কৰিব লাগে যোনখিনি মানে দূৰৰ পৰা যায় ন এতিয়া মই যেতিয়া সৰু আছিলো তেতিয়া মই মোৰ ক স্কুলখন আছিলে বিশ কিলোমিটাৰ দূৰত। মই মানে ৰা পুৱাই যাওঁ ছটা বজাত, ঘৰ আহি পাওঁ চাৰিটা বজাত, তোমাৰ এনেকুৱা মানে ইমান দেৰি গৰমত থাকো। হে অৱস্থা বেয়া হৈ গৈছোঁ তো জানো ন মানে। তেনেকুৱা লাগে ভাবো অলপ টাইম চাইম বিলাক যদি মিলাই দিব পাৰে। বিলাকে
সেইটো হয়।
মানে বাৰটালৈ ক্লাছ কৰিলেই হ'ল আৰু যিহেতুকে বাৰটাতে বেছি গৰমতটো হয় ন? বাৰটাতে যদি ক্লাছটো কৰি থৈ দিয়ে তেতিয়া চব বস্তু ফালে মিলি যায় আৰু
সেইটো হয় কিন্তু আজিকালি বাৰটালৈ কৰিছেতো কিবা এটা।
অ মাজতে কৰিছিলে শুনিছিলো কিয় টাইম বিলাক বোলে কমাই কমাই দিছে। এইটো কেইদিনৰ কাৰণে থাকিব দুদিনে তিনদিনৰ কাৰণে সে থাকিব। এতিয়া বোলে আকৌ উঠাই দিছে শুনিছোঁ।
উম সেইটো হয় বাৰু কিন্তু সৰু- খিনিৰ কাৰণে জল্দি ছুটি হল।
অঁ সৰুখিনি হয় সৰুখিনিতো আগৰ পৰাই হয় বাৰু। আৰু পিছে তোমাৰটো একো প্ৰেচাৰ চেচাৰ প্ৰব্লেম নাই। এই ভাল, ভালেই দিয়া এই। এই গৰম কেইদিননে প্ৰেছাৰৰ মানুহখিনি বহুত প্ৰব্লেম দেই একদম এক্। তোক মাৰি দিয়ে বোলে বহুত প্ৰব্লেম একদম। গৰমত বাঢ়ি গলে প্ৰেছাৰতটো বাঢ়ি যায় ন মানুহৰ।
উম তোমাৰ আছে নেকি?
অ মোৰ অলপ অলপ আছে ইমান এটা নহয় মানে হাই নহয় আৰু থাকেই আৰু মানে।
অঁ। মোৰ মোৰ একদম, মোৰ একদম ল' প্ৰেচাৰে হয় মানে। মোৰ মানে এয়া কি বোলি কয় চেক কৰাইছিলো নেকি কবা কোনোবা দিনা- ন তেতিয়া মানে ডক্টৰ নাৰ্ছজনীয়ে মোক কৈছে তোমাৰ একদম ল' প্ৰেচাৰে
এ একদম লহোৱাটোও ভাল নহয় দেই লোহ তটো কাৰানে তোমাৰ কিবা মাথা ঘুৰাই পৰি যায়। হাই থাকিলেও বেয়া ল' থাকিলেও বেয়া মানে প্ৰেছাৰ একদম ধৰক মেইনটেইন কৰি থাকিব লাগে। একো নাই খাবা মাছ মাংস খাবা থাকিব তোমাৰ। মাছ মাংস কোৱা যে নাই।
খাও খাও
অ মাছ মাংসও খাবা আৰু এইটো প্ৰেছাৰটো কমি থাকে আৰু এই তোমাৰ ল'ৰ ইমান এটা প্ৰব্লেম নাই অলপ খালেই হৈ যায় আমাৰ সেই আৰু নিমখ খাব নোৱাৰি। এ গৰম দিনত বেয়া তোমাৰ বোলে হাঁহ মাংস খাব নোৱাৰি। সিমানকো চাব নোৱাৰি এ বহুত ঝেমেলা অও।
সেইটো হয় মইতো হাঁহৰ মাংস চাং খাই ভাল পাওঁ বাৰু।
এ আমি নোৱাৰো আৰু। ব্ প্ৰেছাৰ যিহে উখেল বেমাৰ খাইছিলো আগতে আৰু এতিয়া আৰু সেই নহয় আৰু। অ মাংস মাংসটোৱে চলে আৰু যিহেতু মাহঁতৰ মানে প্ৰেছাৰৰে মানে সেই আছে। মানে জেনেতিক বুলিয়ে ক'ব পাৰি আৰু আমাৰ।
বুজিছো। এই এই এই গৰমৰ দিনত এই প্ৰেচাৰ- হোৱা এইবোৰ, এইবোৰ বৰ কষ্টৰ বস্তু কিন্তু
এ বহুত বেছি, বহুত বেছি। নোৱাৰিয়ে মানুহ বিলাক বহুত দিগদাৰ হৈ যায় দেই একদম আৰু এই যোনখিনি মানে একদম। এ এই যিহেতু অলপ বয়সীয়াল সিহঁতৰ কাৰণেতো আৰু এই বেয়া আমাৰ চুগাৰ থাকিলে এতিয়া বোলে জুচো খাব নোৱাৰি ব মই শুনিছো। কি খাব নেম দে উম চুগাৰ থাকিলে তুমি জুচ খাব নোৱাৰা নহয়। ডক্টৰে একদম মানা কৰি দিয়ে কাৰণ জুচত তোমাৰ এডেড চুগাৰ থাকে ন ত' সেইখিন চুগাৰ আৰু বঢ়াই থাকে ডায়বেটিক পেচেণ্টবিলাকৰ।
মোৰ বাৰু মোৰ বাৰু সেনেকুৱা একো চুগাৰ টোগাৰত- নাই।
নাই নাই চুগাৰ মোৰো নাই বাৰু মানে পৰীক্ষাটো কৰিছো আৰু মানে- প্ৰব্লেমৰ ওপৰত ৰ'লে মানে গৰম দিনত এতিয়া ঠাণ্ডা দিনতো ইমান আমি জুচ চুচ নাখাও। এইয়াত ন সেইয়া আৰু এতিয়া কিছুমানে কিছুমানে কয় ডক্তৰ বিলাকে ইলেক্টল খাব লাগে বোলে অ' আৰ এছ খাব লাগে। লে গৰম দিনত হ'লেও বেছি হয়। বোলে খালে বোলে- এনাৰ্জিও পাই থাকে আৰু মানে সেই মাথা ঘুৰাই পৰি যোৱা বা ডিহাইড্ৰেচন হোৱা চান্সটো কম থাকে।
অ অ অ ইলেক্ট্ৰল, ইলেক্ট্ৰল বাৰু। খাওঁ গৰমৰ দিনৰ আগতে স্কুলতো মই ইলেক্ট্ৰলে লৈ গৈছিলো।
অ'।
ইলে ইলেক্ট্ৰলটো মানে মোৰ থাকিবই আৰু কব গলে।
অ এনেই ভাল ইলেকট্ৰলটো বহুত ভাল হয় মানে তোমাৰ বহুত বস্তুতেই মানে ভাল কৰে। মানে গা বেয়া হ'লেই যে খাব লাগে এনেকুৱা নহয় তাৰ মানে তোমাৰ যদি ড্ৰিহাইড্ৰেচন মানে বহুত গৰম ডিহাইড্ৰেচন হ'ব পাৰে তেতিয়া খালেও ভাল। মানুহে কিছুমান মানুহেতো এনেও খায়।
অ মই মইয়ে খাওঁ এনে মই কেতিয়াবা ঘৰত থাকিলে দিনত মানে কিমান ননো কল্ড ড্ৰিংক খাম, জুচ খাম ইমান বেছি কল্ড ড্ৰিংক জুচ খোৱাতোও তো ভাল নহয় ন। তু তেতিয়া ইলেক্ট্ৰলে খাওঁ।
অ হয় নেকি? এ সেয়ে আৰু তোমাৰ মানে মানে যদি মানুহটোৱে মেইনটেইন কৰি পেলাই চলি যায় গৰম কেইদিন মানে তেতিয়া আৰু ভাল আৰু। মানে গৰমত আৰু উম। মানুহে কয়হে ঠাণ্ডা দিনত বেছি বেমাৰ আজাৰ হয়। কিন্তু গৰম দিনত আৰু বেছিহে। মানে তোমাৰ পুৰণা বেমাৰ বিলাকো উগ লয়।
সেইটো হয় বাৰু দিয়া দিয়া পিছত কথা পাতিম।